হেল্লো'
হেল্লো' নমস্কাৰ
অ নমস্কাৰ আৱাজ আহিছে ন?
অ আপুনি কি কৰি আছে?
মই এনেই আছো দিয়া। আৰু আপুনি?
মই মই এইমাত্ৰ ভাত খাই উঠিলো আৰু অলপ বিশ্ৰাম লৈ আছো।
আচ্ছা কি দি খালা?
ভাত ভাতটো আজি ক'ব গ'লে দেওবাৰ বুলি আহ মাংস দিয়ে খাওঁ। দেওবাৰ মই আৰু আপুনি ভাত খালে নাই?
মই খোৱা নাই এতিয়া মোৰ টাইম আছে মই অলপ দেৰিকে খাওঁ।
আপুনি দুপৰীয়া খাদ্যটো পিছত খাই অলপ।
অ মানে টু থাৰ্টি তিনিটা মানত এনেকে খাওঁ।
আহ দে দিয়ক আমি কি বিষয়ৰ ওপৰত কথা পাতিব লাগে।
মানে আপোনাৰ ডেইলি লাইফৰ ওপৰত কোৱা।
অ দৈনিক জীৱনৰ ওপৰত আমি কি কি কৰি থাকো গোটেই দিনটো সেই কথা অ আপুনি কওক আপুনি গোটেই দিনটো উঠি কি কৰে। মানে কেনেদৰে দিনটো কটাই হয় তাৰপিছত মই কম
আপোনাৰ ৰাতিপুৱা উঠো মই পাঁচটা ছটা মানত তাৰ পিছত দৌৰিব যাওঁ বাহিৰত তাৰপিছত আহি অলপ এক্সাৰচাইজ এইবোৰ কৰোঁ ঘৰুতে ঘৰতে
তাৰপিছত অলপ বিশ্ৰাম লৈ এনেই অলপ ৰেষ্ট কৰোঁ আৰু আৰু আপুনি ক কেইটা উঠা
মই মই এনে ক'ব গলে মই সাতটা মানত উঠো সদায় আৰু মই শুব যাওঁ বাৰটা এটা মানত তাৰপিছত শুই উঠি মই আৰু আপোনাক তোমাৰ দৰে মই অ অলপ খোজ কঢ়িব যাওঁ বা ব্যায়াম কৰো অলপ য শৰীৰটো ভাল হৈ থাকক আৰু গোটেই দিনটোৰ বাবে মই আহ কি কওঁ মানে মোৰ স্বাস্থ্যটো ভাল হৈ থাকক আৰু মোৰ যাতে টোপনি নালাগে বা মই এলেহুৱা যাতে নালাগে মোক এলে হুৱা যেন
তাৰপিছত এনে ব্ৰেকফাষ্ট কেইটাত কৰা
উম ৰাতিপুৱাৰ আহাৰতটো মই নটা দচটা মানত গ্ৰহণ কৰো আপুনি দিনত কেইবাৰ ভাত খাই কব গলে
মই দিনত দুবাৰেই খাওঁ ৰাতি এবাৰ খাওঁ আৰু
অ ময়ো তেনেকে এবাৰ ৰাতি আৰু দিনত দুবাৰে তেনেকেই ভাত খাওঁ গধূলি কিবা এটা সৰু কিবা এটা খাও আৰু এনে আহ
কফি এইবোৰ কিবা এ
আহ কিবা এটা সৰু খাদ্য এইবোৰ খাওঁ এতিয়া মানুহ আপুনি কেনে কি ডিফাৰেন্স বা পাৰ্থক্য কব বিচাৰিব গাঁৱৰ জীৱন আৰু চহৰৰ জীৱনৰ মাজত দৈনিক জীৱন মানুহৰ
গাঁৱৰ মানুহটো আপোনাৰ টাইমত পূৰা শুৱে টাইমৰ পৰা উঠে মানে সিহঁতে মানে টাইমৰ পৰা ঠিক থাকে সিহঁতৰ টাইমটো এদিক চিদিক নহয় পূৰা টাইমতে ইহঁতে টাইমৰ কাম কৰে
অ গাঁৱৰ মানুহ আহ কি কয় ৰাতিপুৱা বহুত জল্দি উঠা দেখা পাও সি কাম বোৰ কৰে খেতি কৰিব যায় তাৰপিছত জল্দি শুৱে এইটো এটা ভাল কথা বহুত জল্দি হয় তেখেতসকলে আৰু ৰাতিৰ আহাৰটোও বহুত জল্দি গ্ৰহণ কৰে
সেটোয়ে অ এইটোয়ে মানে নিয়মিতাৰ পৰা নিয়ম মানে চল মানে পোৰা টাইম টাইম মিলে
অ আৰু তেখেতসকললে ইমান ব্যায়াম কৰে দৰকাৰো নকৰে
অঁ সিহঁতে ঘৰৰ কাম কৰে খেতি কাম কৰে এইবোৰ দি আৰু সিহঁতৰ অঁ
আৰু ক'ব গ'লে চহৰৰ মানুহ ফোনত ব্যস্ত থাকে লেপটপত ব্যস্ত
এইটো কাৰণে দেৰি কৰি হৈ থাকে আপুনি তাৰপিছত উঠেও
ল'ৰা ছোৱালীবোৰে খেলে
উম হম খেলকুদ বেছি খেলকুদ কৰে মানে গাঁৱতে ইয়াতে ইমান নহয় ইয়াতে আপোনাৰ ফোনতে হৈ থাকে খেল আপোনাৰ ইয়াতে মানে আৰু আউটডৰ গেমছ মানে নেখেলেই ক'ব গ'লে কিন্তু গাঁৱততো ইমান ফোন চন নাই সিহতে বাহিৰতে খেলি থাকে
কিন্তু আজিকালি দেখা যায় যে গাঁৱতো ফোনৰ কিছু প্ৰয়োজন হয় আজিকালি
অ অলপমান বেছি বাঢ়িছে
অ অলপমান বেছি বাঢ়িছে আগৰ তুলনাত আৰু ক'ব গলে কিন্তু হ'লেও গাঁৱৰ মোৰ মতেৰে মোৰ গাঁৱ জীৱনটো বেছি ভাল লাগে চহৰৰ জীৱনতকৈ যদিও মই চহৰত থাকো নিজে
অঁ এইটোৱেই ইয়াতে মানে গাঁৱতে থাকিল আপোনাৰ অভ্যাসতটো ভাল থাকে মানে। পূৰা নিয়মিত চব কাম হয় তেতিয়া ভাল অভ্যাস হৈ যায় আৰু।
আৰু গাঁৱত থকাৰ মানে এটা শান্তি আছে আৰু মানুহবোৰো। তাৰে বেছি ভাল আৰু মিলা প্ৰীতি আছে। একেলগে থাকে হেল্প কৰে।
আৰু আপোনাৰ ভাল অভ্যাসটো হ'লে সুস্থ ভাল থাকে। আৰু চফল হ'বলৈ সাহায্য কৰে।
আৰু গাঁৱৰ মানুহ সেইয় গাঁৱৰ মানুহ আহ কি কাৰণে চাগে তেখেতসকলৰ স্বাস্থ্য ভাল থাকে। কাৰণ তেখেতসকলে এ মানে জীৱনতটো বহুত এটা সাধাৰণ ভাৱে। জিয়ায়
অ এইটোৱে। সুস্থ থাকিবলৈতো ভাল অভ্যাস দৰকাৰেই হয় সময়মতেো উঠা আৰু হোৱা। প্ৰতিদিন পৰিষ্কাৰ থকা ব্যায়াম কৰা।
ঠিকে কৈছে আপুনি এই কথা আৰু গাঁৱৰ মানুহৰ পৰাই এ ক'ব গ। শিকিবলগীয়া বহুত বস্তু আছে।
আৰু আপুনি। উম। সকলো সময় মানে কি কৰা এনে।
অ ঠিকে কৈছে আপুনি আৰু। এই গাঁৱৰ আহ মই ক'ব গলে মই গাঁৱত থাকি বেছি ভাল পালো হয় চ। চহৰৰ তুলনাত কাৰণ চহৰৰ জীৱনত আপুনি দেখিবলৈ যায় মানুহবোৰ বহুত বেছি বিজি বা নিজৰ। লগতে ব্যস্ত হৈ থাকে।
হুম হুম।
নিজৰ আশে পাশে কি হৈ থাকে সেইবোৰৰ ওপৰত ইমান ধ্যান দিবলৈ সময় নাপায় বেলেগৰ কথা শুনিবলৈও সময় ন। নাপায় আনকি।
অ আৰু আপোনাৰ মানে গাঁৱত থাকিলে মানে আপোনাৰ শান্তি এটা থাকে মানে। ইমান আপোনাৰ চহৰৰ নিচিনা গাড়ীৰ হৰ্ণৰ বা এনেকে কিবা নাই তাতে মানে। প্ৰাকৃতিক সৌন্দৰ্য থাকে। গছ খোজ থাকে। মানে ইয়াতে চহৰত আপোনাৰ বিল্ডিং। গাড়ীৰ হৰন এইবোৰ।
ঠিকে কৈছে আপুনি চহৰত সেইটোয়ে চহৰত আপুনি যদি। গধূলি বা ৰাতিপুৱা ওলাই যাবলৈ মন কৰক কৰিব, তেতিয়াও আপোনাৰ ইমান ভাল নালাগে গাড়ী দেখি।
এইটোয়ে কিমান খালি গাড়ী আপোনাৰ ডাঙৰ বিল্ডিং এইবোৰে দেখা পায় কিন্তু আপোনাৰ। চহৰত অলপ ওলাই গ'লে প্ৰাকৃ প্ৰাকৃতিক সৌন্দৰ্য দেখা পোৱা যায়। আপোনাৰ পাখিৰ আৱাজ শুুৰ শুনা যায়।
দিব পাৰি মানুহ।
অ অ তাতে ভাল বতাহ ও আহে তাৰ পিছত। মানে চায়ো ভাল ভাল লাগে।
আৰু যে খেলাৰ কথাও কওঁ আমি গাঁৱত আপুনি দেখিবলৈ পাই যে বহুত এনেকে। মেদান গ্ৰাউণ্ড বোৰ থাকে য'ত ল'ৰা ছোৱালী বোৰে ফুটবল ক্ৰিকেট জাতীয় বহুত খেলা খেলে। কিন্তু চহৰত তেনেকে গ্ৰাউণ্ড বোৰ কমি আহিছে। বিল্ডিং সেইটো বনি যায় গ্ৰাউণ্ড থকা জেগাবোৰত খালী থাক।
অ এটোয়েই আপোনাৰ খেতি, পাহাৰ, নদী, গছ গছনি। এইবোৰ চাইও ভাল লাগে, তাতে যাই বহিলে ভাল লাগে।
উ উম তাই ক'ব গ'লে গাঁৱৰ জীৱনতটো বেছি ভাল চহৰৰ তুলনাত মোৰ মতে। আপোনাৰ মতে আপোনাৰ কোনটো বেছি ভাল লাগে?
মোৰো গা গাঁৱৰে ভাল লাগে মানে।
এই। আৰু অহ।
এনে আপোনাৰ প্ৰিয় খাদ্য কি এনে?
মোৰ প্ৰিয় খাদ্য তেনেকে ইমান একো নাই, এনে মাংস মই খাই খুব বেছি ভাল ভাল পাওঁ, গাহৰি মাংসহক আ আহ ক তাৰপিছত কি কয় কুকুৰা গাহৰি, ছাগল ছাগলী ইমান বেছি নাখাওঁ কিন্তু গাহৰি টো মোৰ খুব বেছি প্ৰিয়। আপোনাৰ কি?
মোৰো মাংসই হয়।
অহ' মোৰ গ উম' ক'ব গ'লে সেইয়ে আৰু মোৰ মাং আহ কি কয় আহ আৰু উম' আপুনি দিনত অহ' পঢ়া-শুনা আৰু দিনটোত মানে পঢ়া-শুনা সেইবোৰ কেনেকে কৰে মানে?
দিনত মানে খাই দাই ৰাতিপুৱা উঠি আপোনাৰ ব্ৰেকফাষ্ট-চেকফাষ্ট কৰি তাৰপিছত পিছত আপোনাৰ গা চা ধুই পঢ়া-শুনা কৰি তাৰপিছত জিৰাম লৈ আপোনাৰ দুপৰীয়া ভাত চাত খাই, আকৌ আবেলি কৰোঁ আৰু
সেই মানে আজিকালি চহৰত থকা মানুহবোৰৰ কাৰণে পঢ়া পঢ়িবলৈ খেলিবলৈ আহ বেলেগৰ লগত কথা পাতিবলৈ, চব মিলোৱাটো অলপ টান। কাৰণ সময়ো অলপ কম হৈ যায় তেতিয়া। চব ব্যস্ত হৈ থাকে। আ'
সন্ধিয়া এলো অলপ খেল খেলকূদো কৰিব লাগে ন।
অ চব মেনেজ কৰিবলৈ আপুনি ক'ব পাৰে বহুত টান হয়, এটা টাইমত। আৰু যোনবোৰ ল'ৰা ছোৱালীয়ে স্কুলত পঢ়ি আছে, বা হায়াৰছেকেণ্ডৰীত পঢ়ি আছে বৰ্তমান, বা কলেজতো পঢ়ি আছে তেখেতসকলৰ সময় যথেষ্ট কম, তেখেতসকলে বেছিভাগ সময় নিজক পঢ়াতে, আহ' কি ব ব্যস্ত ৰাখিবলগীয়া হয়, আৰু খেল-ধেমালি বা আহ ওলাই যাবলৈও তেখেতসকলৰ সময় নাই বুলি ক'ব পাৰি।
অঁ সেইটোৱে। আৰু এনে আপোনাৰ প্ৰিয় খেল কি?
প্ৰিয় খেল প্ৰিয় খেল তেনেকে ক'বলৈ মই ফুটবল খুব বেছি ভাল, পাওঁ চাইও ভাল পাওঁ আৰু মই নিজেও ক'ব গ'লে খেলো আৰু সেই মোৰ প্ৰিয় খেল, আপোনাৰ প্ৰিয় খেল কি?
মোৰ ক্ৰিকেট।
অ' খেলে নে চাই অকল?
চাওঁ খেলোঁ দুটাও কৰোঁ আৰু
উম' মানে আপুনি যে ক্ৰিকেট যে খেলে মানে কি এনে লগৰবোৰৰ লগত এনে তা কি কৰে ফূৰ্তিৰ কাৰণে খেলে, এনে হেৰি অলপ চিৰিয়াচলিও কব অলপ
মানে আগত ফাষ্টত ফাষ্টতো মই এনেই মানে খেলিছিলো, তাৰপিছত খেলি-খেলি আপোনাৰ মানে ভাল লাগিল তাৰপিছত আৰু মানে ক্লাবৰ কাৰণে খেলা ষ্টাত
অ মানে প্ৰতিযোগিতাবোৰত
অহ' অহ'
মই তেনেকে ফুটবল ইমান অ' মই ফুটবল তেনেকে লগৰবোৰৰ লগতে বেছিকে খেলো, প্ৰতিযোগিতাত ইমান মোৰ আহ খেলিবলৈ সময় নাই বৰ তমান কিন্তু এনে এটা হেঁপাহ এটা থাকে খেলা।
সেইটোয়ে সটোয়ে, অলপ খেলিব লাগে আৰু বন্ধুৰ লগত হ'লেও বা এনেই খেলিলেও অলপ খেলিব লাগে।
ৰত থাকিও যদি অলপ খেল ধেমালিত মানে খেলিব লাগে, আৰু আজিকালি ল'ৰা ছোৱালী আমি দেখিবলৈ পোৱা যাওঁ যে, বেছিভাগ মহ
অ মোবাইলত মোবাইলত হৈ থাকে।
অ মোবাইলত গেম ইউটিউব জাতীয় বস্তু এইবোৰতে ব্যস্ত থাকে সবোৰ এৰি অলপ খেল ধেমালিও কৰিব লাগে
অলপ টাইমটো ওলাই বাহিৰত যাই অলপ ভাল খেলিব লাগে
ঠিকে কছে আপুনি একেবাৰে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল আকৌ পাতিম পিছত পাৰিলে ধন্যবাদ
অ ধন্যবাদ